হেল্ল',
অ, কি কৰিছা?
এতিয়া এনে আছোঁ।
অ, চাহ তাহ খালা? ময়ো এনে আছো আৰু অ। খবৰ খাতি ভালেই ভাল - ভাল। অ', ঘৰত ভাল চবৰে?
উম, ভালেই চবৰে তোমাৰ?
বাৰু।
অ',
এতিয়া কি কৰি আছিলা?
এনেই মোবাইল চাই আছিলোঁ।
অ', অ', কি কলেজ পঢ়ি আছ নে এৰিলা?
উম, নাই এৰিলো।
অ', অ',
তুমি?
অ, ময়ো এৰিলো বাৰু।
অ',
কিমানৰ পা এৰিলা?
মই টেনটো কৰি কিনে এৰি দিলো।
অ', অ', পঢ়িব লাগিছিল আৰু।
কৰিলোঁ আৰু ন'
মন নগল চাগে ন?
মন নগ'ল আৰু।
অ'।
বাকী কিবা কৰি আছে নে এনেই আছাঁ এতিয়া?
নাই এনে আছোঁ আৰু কৰিম বুলি ভাবিছোঁ।
উম কি ভাবিছা কৰিম বুলি এতিয়া।
বিজনেছ এটা কৰিম বুলি ভাবিছোঁ আৰু।
উম, কিহৰ?
এই ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ, তাকে মই পাৰ্টনাৰ এটা বিচাৰি ফুৰিছিলোঁ আৰু পোৱা নাই। বৰ্তমান পালেই কৰিম আৰু।
ময়ো সেইবোৰ ভাবি আছোঁ কোনো কৰাৰ কথা। উম কৰি আছোঁ বাৰু সৰু-সুৰাবিজনেছ এটা। দোকান এখন আছে সৰুকে। দো দোকান এখন আছে গেলামালৰ সৰুকে।
অ'।
উম।
ঠিকে আছে বাৰু কৰিব লাগে কিবা এটা।
কোন কোম্পানী?
কোম্পানীৰ লগত নকৰোঁ, নিজে কিনি আনিম।
অ'।
কোম্পানীৰ লগত কৰিলে ল'ছ হয়।
অ'
নিজৰ মৰ্জিদি একো কৰিব নোৱাৰি সেইটো।
ভাল হয়
তোমাৰ লগত কৰিলেতো তোমাৰ এতিয়া প্ৰথম-প্ৰথম কৰিলে কিন্তু অলপ কোম্পানীৰ লগতে কৰিব লাগিব এনে।
অ'
তেতিয়াটো তুমি বস্তুখিনি বুজি পোৱা হয়, কি কৰিব লাগে কি নাই। খোৱা-বোৱা বস্তুবোৰ ধৰ সিহঁতৰ ব্ৰইলাৰৰ আৰু মেডিচিন চেডিচিন এইবোৰ।
নাই সুধি কৰি আহিলে ভাল অ' গম পাই যাব আৰু।
উম, উহু আজিকালি বাৰু অনলাইনতে চাব
কোম্পানীৰ ফালৰ পৰা ল'লে কি হয় অ' লছ হয় মানে।
উম, নিজে কৰিব পাৰে ভালেই বাৰু।
হ'লেও পুৰা এক ধেৰ হেৰি কৰি থাকিব লাগে আৰু সিহঁতে চাব আহিব ভেজালেই বহুত।
অ'
সেইকাৰণে নিজে কৰিম বুলিয়ে ভাবিছোঁ আৰু।
উম, ঠিকে আছে বাৰু নিজে কৰিম ভাবিলেও। এতিয়া ধৰা তুমি যিকেইটা ডাঙৰ কৰিব পাৰিবা তোমাৰ নিজৰ এ হেৰি হ'ব ধৰ।
তাকে পঞ্চল্লিছ দিনত ডাঙৰ হ'ব তাৰপিছত যেতিয়া বেচিবলৈ পাৰিম নিজে।
অ' বেছি ক'লেও
কোম্পানীৰ ফালৰ পৰাটো নোৱাৰি ন' সেনেকে? অ' কোম্পানীৰ ফালৰ পৰা নোৱাৰে তেনেকে বিক্ৰী কৰিব।
উম, কোম্পানীৰ ফালৰ পৰা পোৰা হিচাপ ল'ব চাগে?
অ কোম্পানীৰ ফালৰ পা চব লাগে মৰাটোকো। অ' চাবলৈ আহেনে কি ব'লা তেনেকে
উম।
আহ।
উম ঠিকেই ন তুমি নিজে কৰিম ভাবিছা। উম।
সেইকাৰণে আৰু নিজে কৰিম বুলিয়ে ভাবি থৈছো আৰু
অ
বাকি আৰু বেলেগ একো ভবা নাই পঢ়াৰ কথা।
আহ বাকী নাই আৰু ভাবিছো বাৰু। এনে সৰু সুৰা দোকান এখন খুলিম আৰু
অঁ।
কবা কেতিয়া ব্ৰইলাৰ হেৰিটো কৰা তেতিয়া ময়ো অলপ হেৰি কৰিব পাৰিম বাৰু তোমাৰ লগতে।
অঁ অঁ।
একেলগে কৰিব পাৰিম দুজনে।
অ পাৰি তেনেকে তাকে মই বিচাৰি ফুৰিছো। ত লগৰ পাৰ্টনাৰ এটা লাগেতো। অকলে নোৱাৰে নহয়, ইমানখিনি কাম কৰিবলে।
অ, যেতিয়া কৰিম বুলি ভাবা তেতিয়া কণ্টেক কৰিবা মোক যেতিয়া কৰিব ষ্টাৰ্ট কৰিবা তেতিয়া।
অ, কৰিম বাৰু দিয়া।
উম, বাকী দোকান উম, ভালে। বাকী দোকান কিহৰ খুলিম ভাবিছ এতিয়া এনেই গেলামালৰ নে? বেলেগ কিবা অহ, কাপোৰৰ। অহ কেই কাপোৰটো।
উম তাকে এতিয়া গৰম দিনত পিন্ধা কৰা সেইবোৰে আনিম আৰু
উম, কাপোৰৰ পৰা যদি তুমি হেৰিও কৰিব পাৰা অনলাইন ৱেবছাইটো বনাব পাৰা নাইবা। তোমাৰ ইনষ্টা ফেচবুক এইবিলাকতো তুমি চেনেল বনাই কিনে। তাতো হেৰি কৰিব পাৰিবা প্ৰমোট কৰিব পাৰিবা ত কাপোৰবোৰ তো দেখাই কিনে ভিডিঅ' বনাই কিনে।
অ ভাবিছো মই পুলি থৈছো বাৰু এটা।
অহ
খুলি মেলি থৈ দিছো তাৰপিছত এতিয়া কাপোৰৰ দোকানখনহে খুলিব লাগে আৰু
উম আজিকালি চবেইতো অনলাইনতে হেৰি কৰি থাকে ন।
আহ। অনলাইনতে কৰে বাৰু চবেই বহুতে কৰে অনলাইনতে।
আৰু তুমি হেৰিও কৰিব পাৰা ধৰ এই আয়োজনতোক মানে ধ কাপোৰত ধৰ মানে ষ্টিকাৰ বা হেৰি পেইণ্টিং কৰিব পাৰি, ধৰ মেচিন আগত পাই নহয়। অ, মেচিন পানী খিনি তুমি ধৰা প্লেন কাপো শুব নিব তাতে ষ্টিকাৰ স্পিকাৰ লগাব পাৰা বা কোনোবাই যদি কিবা লিখি লিব বিচাৰ লিখিব পাৰিবা, তেতিয়াতো অলপ সেইটোতো মানে এক্সট্ৰা বেছিকে বললে থ সেইটো এইটোত ধৰ বেছি লাভ হয়।
অ',
তুমি যেতিয়া এশৰকীয়া কাপোৰ ধ তুমি পাঁচশ টকাও বেচিব পাৰিবা তেতিয়া।
বেছি লাভ হ'ব তোমাৰ এইটোত।
উম, হয় বাৰু সেইটো',
উম',
ক'তো ফুৰিব নোযোৱা নেকি?
উম, যোৱা কথাটো ভাবিছো আৰু লগ এটাই। কৈছিল যোৱাৰ কথা প্লেনিং এটা বনি আছে',
অহ',
উম', এই মাহৰ লাষ্টতে যাম চাগে',
তে', এতিয়া', যাব লাগে, চ', ফুৰিবলে',
উম', -উম', মেঘালয় চাইডে যাম বুলি ভাবিছোঁ',
অ', মেঘালয়তো ধুনীয়া আছে কিন্তু জেগাটো',
উম, যাবা যদি কোৱা যাব পাৰিবা',
অ', যাব পাৰি, মোৰো লগৰ কেইজনী মানে কৈ আছে যাম - যাম',
উম', ক'ত যোৱাৰ কথা ভাবিছা তোমালোকে?
কেতিয়াকে যায় আৰু নাজানোঁ আৰু ক'ত যায় ভালকে কোৱাও নাই এতিয়া',
অ', বিশ্বাস হোৱায়ে নাই মানে ভালকে',
নাই হোৱাই নাই',
উম, যাব লাগে অলপ ওলাই ইফালে সিফালে ঘুৰিব লাগে, এনজয় কৰিব লাগে',
উম', তাকেই এতিয়া এনজয়',
উম', আৰু বাহিৰৰ পৰিৱেশটো গম পোৱা যায় তেতিয়া ফুৰিলে',
অ', সেইটোয়ে আৰু',
বাকী ভাত পানী হ'ল নে নাই?
ভাত পানী নাই হোৱা নাই বাৰু', বনোৱাই নাই দেৰি আছে আমাৰ, দেৰি আছে',
কোনে বনাব?
তোমালোকৰ হ'লেই চাগে',
উম', আমাৰ দিনৰে আছেই, ভাত বাকী দিনৰে আছে', এতিয়া ভাজিটো খালি বনাই দিলোঁ আৰু তৰকাৰীও আছে দিনৰে',
অহ',
মোৰ মায়ে বনাই বাৰু প্ৰায়ভাগ',
অ', -অ', তুমিও শিকিব পাৰা দেখোন, বনাবলৈ',
জানোৱে বাৰু বনাব, আজি মা নাইকিয়া মোয়ে বনালোঁ এইবিলাক',
অহ',
মা মানে অলপ গৈছে ফুৰিব',
অহ', ঠিকে আছে হ', যাব লাগে, চবতে ঘূৰি ফুৰিব লাগে আৰু',
উম',
এতিয়া ঘূৰাই দিন আৰু, গৰম দিন যিহেতু',
উম', এতিয়াৰ পৰা ঠাণ্ডা-ঠাণ্ডা জেগা, পাহাৰীয়া জেগা, নদী', এইবোৰতো আৰু ফুৰি যোৱা হ'লে',
অ', তেনেকুৱাত ভাল, এতিয়া গৰমত', পাহাৰীয়া জেগাবোৰতহে',
উম', - উম', যি‌ গৰম',
বতৰ ভাল আৰু',
বাকী, খেতিপাতি আছে নে নাই?
উম। খেতি আছে বাৰু তোমালোকৰ?
অ আছে বাৰু কৰি আছোঁ।
অহ।
এই, মোক কি ক'বা আৰু বতৰটো কাৰণে, মোক কৰিবই পৰা নাই',
বতৰে আমাৰ ফালেও বতৰটো', ৰ'দ পুৰা বৰষুণ নায়েই দিয়া সেইকাৰণে খেতিও বেয়া হ'ব যেনে লাগিছে', তাৰে এবাৰ
কঠীয়া পেলালোহে তাৰ পিছত পৰা ৰ'দ ৰ'দ ৰ'দেই আৰু পানীয়ে শুকাই গৈছে। কঠিয়াই ডাঙৰ হব পৰা নাই ভালকে। এতিয়াহ বৰষুণ দিছে এইকেইদিন এতিয়াহে অলপ এই কঠীয়া কেইটা হেৰি হৈছে আৰু এহ হাল চাল মাৰিলো এতিয়া। লাহেকে লগাব লাগিব আৰু
অ এতিয়া পানী হৈছে চাগে নে নাই হোৱা
এতিয়া পানী অলপ হৈছে বৰষুণ দিছে এই দুদিন
অ পানী হলে ভালেই, কিছুমান জেগা ফালে হেৰি বৰিং বহাই লয়। তাৰপিছত মটৰ লগাই দিয়ে, তেনেকে তেনেকে কৰিলও বৰিং বহালেও ভালে বাৰু খালি মটৰটো নিজৰ হব লাগে আৰু বেলেগৰো পাৰি, ভাড়াত আনিব
উম। তেনেকুৱা হলে ভাল। এতিয়া তোমাৰ বৰষুণ দিওঁতে তুমি পানী আহ গৈ কিনে তোমাৰ খেতিটো কৰিব পৰা, সেইটো বেয়া নহয়। তেনেকুৱা সুবিধাও নাই যে মানে বনোৱাও নাই যে
অহ বনালে ভালেই বাৰু এজনে বনালে তাৰ পিছত বনাব আৰু
উম।
এজনে
এনেকা ওচৰত যাৰ যাৰ খেতি আছে, হেতৰ পথাৰত লগত কথা পাতি কিনে ধৰক মানে দুই তিনিটাই মিলি পেলাইও বনাব পাৰি।
অহ অহ।
এতিয়া কথা পাতিব লাগিব।
তেনেকে বনাব লাগে, বনাই থলে ভাল। নিজৰে ভাল আৰু
উম। এতিয়া বৰষুণ দিলেও, ৰদ দিলেও ইমান টেনশ্যন নহয় তহ তেতিয়া কৰিব পৰা যায়।
অহ, ৰদ দিলেও চিন্তা নাই। নিজৰ নিজে বৰিং লগাই পেলাই মটৰ লগাই পানী দি দিলেই হল আৰু
উম। উম। বাকী কেইটা মানে, কি চব কৰিম বুলি ভাবিছা এনে ভাত হৈ গল দিনৰে আছিল। ভাত, এতিয়া ভাগিন
অহ, অহ, অহ, কি ভাজি বনাবা?
ভাজিটো বনালোৱে
অ বনালাই।
উম, ভাতকেৰেলা, আলু ভাজি বনাই দিলোঁ।
অহ
এনে তোমালোকৰ কি কি খেতি কৰে?
খেতি ধান খেতিটো চলি আছে এতিয়া আৰু আছে কোমোৰা ভাত কেৰেলা তিতাকেৰেলা।
আহ আহ। বিক্ৰী কৰা চাগে নে ঘৰৰ কাৰণে হয়।
ঘৰতো হয় আৰু বিকি হয় আৰু অলপ চলপকে।
অহ অহ
সিজনক মানে কৰি থাকক আৰু সেইটোৱে